হেল্ল' অহ কোৱা। কি কৰিছা?
মই এনেই আছো
উম ভাত খোৱা হ'ল?
বাত খোৱা হল
উম
তোমালোকৰ?
মোৰো হল
অ
আজি মাংস আছিলে আজি কি কাহিনী জানা
কি হ'ল?
ত মানে আজি আমাৰ আগৰ ৱাৰ্ডেন মানুহজনী যে
অ
আচ মম গংগনাহ
অ
তাৰ পিছত নতুন এজনী আহিলে তাৰিছত আজি মেম জনী গ'লগৈ চবৰে অ চবৰে মন চন বেয়া আছিলে তাৰ পিছত আকৌ আমাৰ লগৰ জনে মাংস ভাল বনাই
অঁ
তাৰ পিছত তাইকে মানে চবে খোৱাদিও কলে আৰু তই আজি মাংসকন বনাইছ চবেই ন মন চোন বেয়া তাৰপিছত তাই ওলাই গ'ল তাৰপিছত তাই বনাই আছিলে, তেতিয়া চাৰে আঠটা বাজিলে মোৰ মানে উম তেতিয়া তোমালোকো নাছিলা মইলো মইনো কি কৰিম, মই তাইৰ ওচৰলৈকে ওলাই যাও বুলি আহিলো, একে ভাত লৈ গুচি আহিম বুলি। এ শতাবদ তাৰ অকলে অকলে কাম কৰি আছে মাংস বনাই হোৱাই নাই এডোৰা পানী ঢালি থৈছে তাৰ পিছত তে মই গৈ মি ইটো কৰি দিছো সিটো কৰি দিছো কৰি কৰি
হম
তাৰ পিছত চব ল'ৰা ছোৱালীবোৰ নটা বাজি গ'ল খাবলৈ আহি গ'ল মাংস ভালকে শুকুৱাই নাই পানী এডৰাকে ঢালি দিছে কিছুমান বহুত। উস্তাদি থাকে ন তাই ভাল বনাই বাৰু কিন্তু সেইটোৱে মানে বেছি উস্তাদি দেখুৱাই হে বেল। ধালিলে সেইকাৰনে নুশুকালে তাৰপিছত আৰু উম সেৰ সেৰিয়া লাগিছে নহয় গোটেই মাংস।
উম তাৰমানে কিবা নিদিলে নে কি বস্তু চস্তু।
পানীয়ে এডৰা হল।
অ।
সেয়ে লাগিছে
তাৰপিছত খুৰায়ে আকৌ।
হম
এনেি আমাৰ বেছি নিদিয়ে তাৰ পিছত আকৌ মই আকৌ আলু চালু কাটি দিলো আৰু তাইকো। সহায় কৰি দিলো তাৰপিছত খুৰাহঁতে সেইকাৰণে। মোক একে মাংসই দি আছে মাংসই দি আছে সিফালে মাংস যোন কেইপিছ দি আছে মই খাই বেয়াহে পাওঁ। অহ সেয়া উম কৈছ। তাৰ মোৰ অৱস্থা বেয়া হৈ গ'ল সেয়া খাই আহি মেলি মোৰ নেমু আচ যে নেমু খাইছো মই
আহ পেট বেয়া হৈ যাব মানে।
নহয় পেট বেয়া হ'ব নহয়। মুখৰ সোৱাদটো বেয়া হৈ গৈছে মোৰ। হে বেয়া হোৱা নাই
হম।
সোৱাদটো একদম কিবা ফাল্টু কিবা হৈ গৈছে মই ভাতো নাখালো খাব লগা হ'ল তথাপিতো মোৰ মুখৰ সোৱাদ বেয়া হৈ গ'ল।
অ।
উম খৰি যে যেনেকুৱা মাংস বনাই। সেয়া খাই থকা নিচিনা লাগিছে মোৰ
হু
না নিমখ আছে না জ্বলা আছে না মচলা আছে সেৰ সেৰীয়া পানী দ দ ধলা।
উম।
কালাৰ উঠিছে আকৌ কালাৰ ৰঙাই হৈছে হা। কিন্তু হৈছে। হেল্ল'
ঔ।
শুনিছা তাপিছত তোমালোকৰ কি সেয়া হ'ল তোমাৰ বাৰু সেয়া।
আমাৰ তোমাৰ আজি হৈ গ'ল মাছ।
অ কেনেকে বনালে।
হম
কেনেকে বনালা।
তোমাৰ তাৰমানে বহুত দিন হ'ল টেঙা দি পেলাই খোৱা নাই।
অ।
তোমাৰ বিলাহী দি আলুটো সিজাই পেলাই গুৰি কৰি।
অ তোমালোকে টেঙা শাক বিলাক নোখোৱা কিয়
টেঙা শাক নাই যে এইখনত পাবলৈ নাই।
আমাৰ ঘৰ পৰা আহি ৰুবাহিচোন।
হম।
তই কি সেইভাগ বস্তু।
উম,
ভাল লাগে। শুনিছা আৰু যোনটো যে টেঙা মৰা।
উম।
সেইটোতো গুটি পেলালে গচি যায়।
অ',
টেঙ মৰা সদিও খাই ভাল লাগে আমাৰ হেৰি কৰিলো বিলাহী দি পেলাই বিলাহী আলু গুটি এনেকে কৰি।
অ'।
হেল্ল'। হেল্ল'। হেল্ল'। শুনিছা?